অ কোৱা।
অ মোৰ ভইচটো আহিছেনে?
অ অ আহিছে আহিছে।
অঁ।
বাকী উম উম, বা কি কৰি আছা তুমি?
মই এই অলপ আগত মানে ৰেষ্ট লৈ আছিলো। তাৰপিছত অলপ আগত উঠিছো আৰু এনে।
অ আচ্ছা! বাকী গা চা বেয়া নেকি তোমাৰ?
অ অলপ বেয়া আছিলে তাৰমানে, বাৰু তুমি কি কৰি আছিলা?
সেইটোৱে তোমাৰ মাতটো পৰা গম পাই যায়। মই এনেই অলপ মান কিবা লিখা কাম আছে ত অলপমান লিখা হয় লিখা হয়নে অলপ এনে খোজ কাঢ়ো ভবিলো তুমি তুমি তেতিয়া ফনে মাৰি দিলা।
সেইটোৱে সেইটোৱে তোমাৰ কথা মানে মনত পৰি গ'ল আৰু মানে বহুত দিন হৈছে ন দেখা পোৱা নাই। সেইটোৱে আৰু ভাবিলো কল কৰো এবাৰ।
অঁ ঠিকে বাকী ভাত চাত খালা নে নাখায় তুমি?
অঁ খায় কিনে মানে অলপ শুলো আৰু অলপ ৰেষ্ট ললো। তুমি খালা নে নাই?
অহ অ খালো।
অঁ কিহেদি খালা?
এইটো নৰ্মেল মাছ।
বা মই হেৰি, পনীৰ দি খাইছো আজি। সেইটোৱে।
নোখোৱা নেকি তুমি?
মাছ ক'ম খাও অলপ। পনীৰ বেছি ভাল পাও মানে।
আটচা হয় নেকি? মই উলোটা মাছ বহুত ভাল পাওঁ।
অ'। মাছ বেয়া পোৱা নহয় ভালে পাওঁ। কিন্তু মানে পনীৰটো মানে বেছি ভাল পাওঁ তাৰমানে।
অ', আচ্ছা, ঠিকে ঠিকে। বাকী বিহু জল্দি আহি আছে গ'ম পাইছা নে? বিহু আৰু বেছি দিন নাই আৰু।
অ', মোৰ মাতো কাপোৰযোৰ কিনি থৈ দিলে তাৰমানে।
কি কোৱা মাত্ৰ বিশ দিন মানে আছে, ইমান আগতে বিশ ত্ৰিশ দিন মান আছে আৰু চাগে। ইমান জল্দি।
অ'। এ মানে কি হয়, যেতিয়া বিহু আহে ন' দাম কেইটা মানে বঢ়াই দিয়ে। ত' আগত মানে ক'ম থাকে তাৰ মানে। দাম কেইটা ত' সেইকাৰণে আগতিয়াকে কিনে তাৰমানে মায়ে।
অ', ভালে বুদ্ধিটো লগাব পাৰে তোমাৰ মায়ে কিন্তু, মাথা আছে।
সেইটোৱে, বাকী তুমি কিনালা নে নাই কাপোৰ?
নাই নাই বিহু লাষ্ট বিহুতে কিনিম।
উম।
শেষৰ বিহুতো আহি লওক তাৰে দহ বা পাঁচ দিন আগত লৈ ল'ম। টাইম আছে এতিয়াও ন' বহুত?
উম, সেইটোয় সেইটয়ে, বিহুত কি প্লেন?
বিহুতে নৰ্মেলি ইয়াতে অলপ লগৰ কেইটাৰ লগত অলপ যাম সেনেকুৱা আৰু বেছি আৰু নাই এ আগৰ দৰে আৰু সেইটো নাই আৰু আগত যেনেকুৱা বিহুত ভাল লাগিছিল যায়। মানে সৰু থাকাত জানাই তুমি সৰু থাকাতে এনেকুৱা মানে বিহু উৎসৱ আহিলে মানে আমাৰ ল'ৰা-ছোৱালী বিলাকে কেনেক পাগল হৈ যায়।
সেইটোয়ে একেলগে গোট খাও তাৰ পিছত নাচো, গাও ঘৰ ঘৰত যাও। সেইটোৱে এটা বেলেগে আনন্দ আছিলে।
সেইটোয়ে লাহে লাহে ডাঙৰ হৈ গ'ল আৰু এইবোৰ লাহে লাহে কমি যায় আৰু।
সেইটোয়ে সেইটোয়ে ইমান কাম বন থাকে।
সেইটোয়ে লাহে লাহে মানে চবে ব্যস্ত হৈ যায় ন' এতিয়া। ত' সেই ব্যস্ততাৰ মাজত আৰু সেই আগৰ দৰে নাইকিয়া হৈ গৈছে। আমাৰ লগৰবোৰে আগতে কিমান ওলাইছিলো মনত আছে মোৰ সৰুৰে কালৰ।
অ', একদম। সেইটোয়ে আমিচোন একদম নাচি নাচি ওলাইছো একো হোমৱৰ্ক নাই একো কাম নাই একদম য'ত যাওঁ মন যায় তাতে নাচি দিও। সেইটো আৰু ইমান খোলা খুলি আছিলে।
সেইটোয়ে মানে
উম, জেগাওঁ নাই, সেইটোৱে সেইটোৱে, জেগাওঁ কত যাব এপাৰ্টমেন্টে এপাৰ্টমেন্ট, ঘৰ আগৰ নিচিনাওঁ নাই, সেইটোৱে।
সেই, উ সেইটোয়ে মানে মই সটোয়ে ক'লো মানে আগত বহুত আনন্দ কৰিছো। আগতে বহুত আনন্দ কৰিছিলো, বহুত জেগা ফুৰিব গৈছিলো, বহুত মানে। এতিয়া মানে লগৰবোৰো নোলাই চবে ব ব্যস্ত হৈ গৈছে আৰু। আমাৰো এতিয়া কাম, মোৰো কাম এতিয়া থাকে, চবৰে এইটোতো সেনেকুৱা। ত' সেইটো আৰু, আগৰ স্মৃতিবোৰ বহুত মনত পৰে, তোমাৰ পৰে নে মনত আগস্মৃতিবোৰ? হেল্ল '।
অ', অ', শুনা পাইছোঁ।
অ', অ', আগস্মৃতিবোৰ মনত পৰে নে তোমাৰ?
অ', একদম, মানে মোৰ যেনেকে মানে বহি আছে, মেমৰিত বহি আছে সেনেকুৱা, একদম পানীৰ নিচিনাই বহি থাকে। একদম মানে, চ' অ' ন। একদম আগত, যদি যাব পাৰিলো হয়।
এইটোয়ে, কিন্তু এতিয়া সেইটোতো নহয় ন, সলনি নহয়।
উম, সেইটোৱে সেইটোৱে।
বাকী, তুমি বিহু বিষয়ে কি কিবা জানা নে, বিহু কেই প্ৰকাৰৰ হয়, আৰু কি কি জানানে?
অ', অ', বিহুতো মেইনলি ভোগালী আছে কঙালী আছে আৰু, ৰঙালী আছে। ন' অ'।
কোৱা।
উম, নাই সেইটোৱে, ভোগালীতটো মেইন ভোগ খাই পিঠা, পিঠা বনাই, মাহঁতেও চাইছো, পিঠা বনাই এক ৰাত আগ আগ, মানে কি কয় এক ৰাতি আগত চ' মানে পুৰা ৰাতিতো যায় মানে পিঠা বনাওঁ বনাওঁতে বনাঁওতে, ত' মইও অলপ মানে সাহায্য কৰি দিওঁ আৰু
অ', মানে তুমিও জনা বনাব মানে পিঠা চিঠা।
অ', হয়, অলপ চলপ জানো আৰু, তাৰপিছত ৰঙালী টো, অলপ নাচ চাচ হয় আৰু, নাচো আৰু প্ৰ'গ্ৰাম চোগ্ৰাম থাকে।
ভালে অ', বাকী আৰু কঙালী বিহুত কেনেকুৱা আৰু জানাই। চাকি তাকি দিয়ে, পথ বিহুত মেইনলি বিহুত ত', মই কৈ আছো প্ৰথম মেইনলি কঙালী বিহু কঙালী বিহুত আমি মানে আমাৰ লগৰবোৰে, এনে পথাৰত মানে যেতিয়া গাঁৱত যাওঁ, গাঁৱত যাই পথাৰত চাকি তাকি দিওঁ, তাৰপিছত পূজা কৰো সেনেকুৱাই আৰু আৰু বহাগ বিহুততো ক'বই নালাগে, মানে বহাগ বিহু মানে চবতে বিহু চাব যাব লাগে, তাত নাচিব লাগে, আগতে বম নাচিছিলো মই।
অ', বা।
আগতে বিহুত বহুত ডান্স কৰিছিলো এনেকুৱা, এনেকুৱা। প্ৰগ্ৰামত গৈছিলোঁ, আজিকালি আৰু নাই সেনেকুৱা দিয়া, আৰু আগৰ আমি যিটো গ্ৰুপত গ্ৰুপ আছিলে, সেই গ্ৰুপটো এতি শেষ হৈ গ'ল ত' ভাল লগা হৈ গ'ল আৰু বিহু চিহু।
উম বুজিছো বুজিছো, সৰুৰ পৰা জৰিত ত' আছে ন গ্ৰুপটো, মানে সৰুৰ পৰা পুৰা একে গ্ৰুপত আছিলা, এতিয়া আৰু কানেকচন নাই, এতিয়া বেয়াও লাগে।
এইটোয়ে এতিয়া এই তিনি নে চাৰি বছৰ আগত ভাঙি গ'ল ধ্ৰুটো ডাঙৰ কাজিয়া এটা হৈছিল।
অহ হো।
বাকী তুমিও ডান্স কৰিছিলা নে আগতে?
অ ডেন্স কৰিছিলো, আমাৰ জানা স্কুলত মানে যেতিয়াই ডেন্স কম্পিটিশন হয় চবে বিহু নাচে এটাও বেলেগ একো ন নাচে চব বিহু মইো বিহুৱে নাচিছিলো বাৰু তাৰপিছত ছেকেণ্ড প্ৰাইজো জিকিছিলো। অ আহ
জানো মই কলেজত দেখা পাইছো তুমি ভাল নাচিব জানা।
অ সেইটয়ে, মানে ভাল লাগে আৰু নাচিব অ ন।
সেইটোয়ে, ভালে সেনেকুৱা অলপ থাকিব লাগে ডান্স-চান্স কৰি আৰু ভোৱা ভোগালী বিহুৰ কাণ্ড খিনি মনত আছে নে আমি যে কৰিছিলোঁ। মনত আছে নে তুমিওচোন আছিলা তাতে যে আমি যে মেজি-চেজি বনাইছিলো ভ ভেলা ঘৰ, ভেলা পুজি বনাইছিলোঁ। তুমিও আছিলা কিন্তু, মনত আছেনে আমি কিনা মান সৰু থাকোঁতে
মই যে আ-আগুণ মানে জ্বলাই দিছিলো যে। আগ লাগি গ'ল যে।
অ লৈ জুই ল লগাই দিছিলা।
অ জুই লগাই দিছিলো মই।
মনত আছে মোৰ। মনত আছে নাই আমি যে কি, কোৱা কোৱা কোৱা।
পাছত মায়ে মানে মোক গালি মাৰি মাৰি মানে ঘৰত লৈ গৈছিল।
অ মনত নাই ইমানো কিন্তু তুমি আছিলা এটা বিহুত আমাৰ লগত আছিলা আমি কিন্তু বহুত আৰু সৰুতে আমি গোটেই লগৰ বোৰে একেলগে থাক আছিলো নে মনত আছে মই ভালকে ইমান মনত নাই মোৰ মানে মনত আছে কোন কোন আছিল। ইমান ইমান ভালকে গোটেইখিনি মনত নাই আৰু। আমি কি প্ৰস্তুতি আমি ভেলাঘৰ বজাও ভেলাঘৰ বনাও ভেলা পুজি বনাও, তাৰপিছত মনত আছে নে উৰুকাৰ দিনা যে আমি যে চুৰ কৰিব গৈছিলো যে।
অ-অ-অহ-অহতো তাতে যে ফুৰিব গৈছিলো, তাৰ পিছত মই পৰি গৈছিলো। এই তেজ-চেজ ওলাই গ'ল, অহ ভৰি।
প্লেনিং কৰিছিলো আমি ৰাতি এনেকে চুৰ কৰি পিনে পুৰা এইবোৰ পৰা তাৰপিছত নেক্সট দিনা আমি জলাই দিম মানে এনেকুৱা, এইবোৰতো একো নহয় মানে আমাৰতো গম পাইছা বিহু ভোগালী বিহুতো আৰু উৰুকা ৰাতিটো এইটো চবৰে নিয়মে হয় এটা প্ৰকাৰৰ চোৰ এইটো, তো কি আনন্দ তাতে তুমি আৰু তাতে এনেকে হঠাৎ পৰি গ'লা তেজ ওলাই গ'ল ত এইটো কাৰণে আৰ মই বহুত হাঁহিছিলোঁ এইটোত
তাৰপিছত তোমালোকে যে মোক হেল্প কৰিছা আৰু বেণ্ডেজ-চেণ্ডেজ লগাই দিছা
সেইটোয়েই, তোমাৰ ঘৰত কিবা গালি দিছিল নেকি সেইদিনা তুমাক? তুমি যে এনেকুৱা যে অৱস্থা হৈছিল যে, মনে মনে তুমি কোৱা নহয় তুমি যে কৈছিলা ঘৰ তুমি বোলে ভেলা ঘৰত থাকিম বোলে আমি গোটেই সকলোবিলাক যে আমি যে মনে মনে যে ফুৰিছিলো যে এনেকে ফুৰিব গৈছিলো যে চোৰ-থুৰ কৰিছিলো ৰাতি ৰাতি কি কান কি ভাল লাগিছিল।
অহ মই কৈছো তাৰপিছত গালিও খালো নহয় ইমান কিয় গৈছা তাতে কোনে কব সেইটোৱে
এইটোৱে। মনত পৰে স্মৃতিবোৰ এতিয়াও মনত পৰে বহুত বেয়া লাগে মোৰ এইখিনি কথা মনত পৰিলে, তোমাৰ?
সেইটোয়ে, বহুত বেয়া লাগে আৰুতো পিছফালেটো আৰু যাব নোৱাৰি। একো নাই ভৱিষ্যত এবাৰ কৰিম আৰু সেনেক কে চব লগ মিলায়, ন?
অহ উৰুকাৰ ৰাতি না মানে ঠিকে লগ কৰিম দিয়া, পাৰিম মই চাও উম ঠিক আছে আৰু বেছি দিন নাই নহয় বহাগ বিহু আহিবৰ কাৰণে। দুই এটা কৰিম মই, অহ তুমি আমাৰ এই আগৰ লগৰ কেইটা যে আছিল যে উম আমাৰ আগৰ লগৰবোৰ যে আছে ময়ো কৈ চাম তুমিও কৈছাবা আকৌ এনেকে যদি উৰুকাৰ দিনা যদি কৰে যদি আমি আগৰ দিনা, সেইটোয়ে ভাল লাগিব।
এতিয়া আমি ভালকে কৰিম আৰু পৰি নাযাওঁ।
এইটোও লাষ্ট আৰু এইটো বছৰৰ পিছতটো আৰু আমি আৰু লগ নাপাম চাগে মই জানামতে। পঢ়া এতিয়া পঢ়া সকলোৰে সমাপ্ত হ'লেই আৰু মই জানা মতে। তো এইটো লাষ্ট ইয়াৰ ল, ত সেইটো কাৰনে ভাবিলো এইটো বাৰ আৰু একবাৰ লাষ্ট একবাৰ তাৰপিছতটো আৰু আমি সকলোৱে ব্যস্ত টো সেইটোৱে সকলোৱে নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ যাম আৰু আমি।
উম ঠিক আছে দিয়া বহুত হেৰি কৰিলো, কথা পাতিলো।
অহ অহ দিয়া ঠিক আছে দিয়া উম।
অহ ঠিক আছে বাই বাই।
উম বাই বাই।